অ' শুনিছা।
অ' কি কৰি আছা?
এয়েয়া বতাহ খাই খাই ঘূৰি ফুৰিছো ইফালৰ পৰা সিফালে।
বতাহ খাই ন।
আজিৰ দিনত
উম। ম আমিও এই বজাৰলে গৈছিলো, বজাৰলে গৈছিলো। একদম ঘামি জামি অৱস্থা নাইকিয়া হৈ গৈছে। যেনে তেনে নে আহি বুলি মেলি পাইছোঁহি। মাংস অকমান আনিলোঁ। আলু পিয়াজ, হালধি, নিমখ।
অ' ইমান গৰমত মাংস খাব নালাগে নহয়।
এ এইকেইদিন নিৰামিষে খাই আছো যে সেইকাৰণে বোলো আজি অকলে আছো যদিও খাবই লাগিব।
অ' অ' টেঙা জুল বনাবা মাংসৰ
মাংস টেঙা জোল
নহয় মানে তুমি নেমু চেমু চেপি কি খাবা মছলা একদম কমকে দিবা নহ'লে পেটৰ কাৰণে বহুত বহুত দিগদাৰ
উম, উম। তাকে মছলা বাৰু নিদিওঁ বুলিয়ে ভাবিছো নহৰু আদা দিম আৰু
অ' অকল আদা নহৰু অকণ দিবা আৰু তেনেকে বনাবা যিমান পাৰা সিমান কমকে দিবা
উম, তাতে গৰম একদিন ৰেগুলাৰ এদিন নহয় নহয় পাঁচ দিন মান ৰেগুলাৰ লাৰ অ'
মধুৰিআম
ৰাতিপুৱা টাইমত অকমান ঠাণ্ডা লাগে।
ৰাতিপুৱা টাইমত সেই ঠাণ্ডা অকণ পৰে আৰু হেৰি তাৰপিছত তোমাৰ দিনডাল ৰ'দেই দিয়ে।
উম, উম।
বাকী খবৰ ভাল।
বাকী খবৰ ভাল আছো আৰু ততে
তাতে আমাৰ ইয়াত কাৰেণ্টও গুচি গ'ল। অ' জাষ্ট আকৌ আহিছে। গ'ল বুলি কৈ উঠিছো আকৌ জাষ্ট আহিছে আকৌ বহিব লৈছোঁ।
অ' আমাৰ তা ইয়াত বহুত টাইমৰ পৰা কাৰেন্ট নায়েই।
উম, মানে মহে এনেকুৱা ডাঙৰ ডাঙৰ মহ নহয়।
অ' মোহ বোৰ বেয়া আকৌ এইটো তাইমৰ
উম। এটা কামৰিলে দেখি ধৰিবই নোৱাৰিলোঁ। ভাত মানে দিনতে ৰাতিপুৱা মানে মই আজি আবেলি নাখালো নহয়।
অ'।
তাপা ৰাতিপুৱা বনোৱা ভাত আছেই অকল মাংসকণ বনালেই হ'ব, তিয়হ সানিছো অ
অ, তিয়হৰ চাটনি।
তিয়হ মানে চালাদৰ নিচিনাকে খাম আৰু তোমালোকৰ কিহে?
তিয়হ কিনি আনিছা নে এনে আনিছা সুধিছে।
কিনি আনিছো।
অ' কিনি আনিছে কেইটকা লৈছে তিয়হ কেজি?
কেজি হিচাপে নাই অনা নহয় দহ টকাত সৰু সৰু দু সৰু দুটা দিছে আৰু।
অ' দহ টকাত দহ টকাত সৰু সৰু দুটা দিছে। অ' আৰু বিলাহী চিলাহী কিবা আনিছে নে।
বিলাহী আনিছো তিয়হ আনিছো তাৰপা আকৌ অমিতা এটা আনিছো।
অ'। মাংস কেইটকা আনিছা?
পঞ্চাছ টকা।
অ' অমিতা দি মাংস বনোৱাত অ। অমিতা দি মাংস বনোৱা নেমু অকনমান চেপি দিবা তেনেকে খোৱা।
উম সেইটো কাৰণে অমিতা আনিছো মানে, বহুত দিন অমিতাৰ লগত খোৱা নাই।
অ' নেমু অকমান চেপি দিবা হ'ব সময়ত আৰু মচলা চলা নিদিবা গৰমটো বেছি যে।
উম তোমালোকৰ কিহে।
ভাত খাবলৈ মাতিছে মাংসই হ'ব চাগে।
অহ। খানা আছে মানে।
অ' খানা আছে।
তাৰপিছত হেই মাহত বহি আছে চব আগফালে হাৱা খাই।
অ' অ'।
তুমি অকলে নাই মানে।
ওচৰৰ বা জনী আছে।
অ'। চাহ খালা?
কি গৰমত কি চাহ খাবা চাহ খাবলৈ এৰিলো আকৌ ৰাতিপুৱা নেখালে নহয় কাৰণে খাওঁ আৰু।
অ' এই ফান্তা স্প্ৰাইট সেইবোৰ আনি আনি থৈ দিবাচোন। ফান্তা স্প্ৰাইট সেইবোৰ আনি আনি থৈ দিবা গৰমত সেইবোৰ খালে ভাল অকনমান অকণমান খাই থাকিব লাগে ডিঙিটোত তিয়াই তিয়াই। তোমালোকৰ ফ্ৰিজ আছে জানো? ফ্ৰিজ নাই নেকি তোমালোকৰ। অ' পাহৰিছিলা কথাটো। অ'।
সেইটো কণ্ডিচন।
অ'। চাকৰি নাই কৰা বুলি কৈছে নহয়, ইটো কথা সুধিব পাৰিলি হেতেন। হেৰি তাৰ পিছত এইটো কি বুলি কয় উম এই তলতে থৈ মেলি দিব পাৰা নহয় হেৰি। বস্তুবিলাক বস্তুবিলাক বোলে ঠাণ্ডা ঠাণ্ডা সহকে আনি পেলাই তল
কি কৈছা।
ঠাণ্ডা চানদা বোলো তলতে থৈ দিব পাৰা নহয় ফ্ৰিজত।
উম মাজাৰো নাখাবা ঠাণ্ডাতো বেছিকে খাবা আমাৰ বতাহ পুৰা ধুনীয়াকে ফেৰ ফেৰয়াকে মাৰিছে।
অ', ইয়াতো বহুত ধুনীয়া বতাহ আহিছে। অ', ডাঙৰকে আহিছে নাযাওঁ দেই ওপৰলে। অ', অ', বহুত ডাঙৰকে আহিছে।
নাই তাত নামটো কব নাই যে হয়।
শুনিছানে
শুনি আছো শুনি আছো অ', ইয়াতো ডাঙৰকে আহিছে
তাকে ওপৰলে যাম বুলি ভাবিছিলো
ওপৰলে নাযাবা এই গাজনি মাৰি যে গাজনি চাজনি পৰি দিগদাৰ হৈছে মানুহ বিলাকৰ
দিয়া দেখি যাবলৈ মন আছিলে।
অ', এ হেৰি কি কিউজা ৰখি থাকা বতাহ এনেকে খাব পাৰিবা আজি সেইখন জপাই থবা কালি ধপ ধপাই আছিলে নহয়।
কাৰোবাৰ টিঙে উৰাই নিলে।
অ', টিং লগালে নাই এতিয়া।
নহয় নহয় এতিয়া এই জাষ্ট।
হেৰি এ কি বুলি কয় এতিয়া।
এ জাষ্ট গুড
অ'
মানে হেৰি কালি আকৌ এই খিৰিকী কেইখন খুলি থলো
অ', কেতিয়া?
কালি ৰাতি
অ'
মানে বতাহ আহিবৰ কাৰণে কে কাৰেনটো গুচি গুচি যায় যে। তাৰপা হেৰি কাই টো ৰাতি গৈছে তাৰপা এই খিৰিকখন ধাম ধুম মাৰিছে নহয়।
অ'
মোৰ আকৌ ভয় লাগি গ'লগৈ কালি ৰাতি।
হেৰি ভয় চ নকৰিবা ভয় কৰিলে মোলৈ ফোন এটা কৰি দিবা।
অ', নহয় ভয় মানে এ ওচৰৰ এই টিং চিং বিলাক ঘাং ঘুং কৰিলেহে ভয় লাগে এনেই ভয় নালাগে।
হয় বাৰু হলেও ইমান ভয় ছয় নকৰিবা। এ আজিকালি অকলেই থাকে ল'ৰা ছোৱালী। তাৰপিছত হেৰি এতিয়া ঘৰলে কেতিয়া আহিবা?
ঘৰলে যাম চাগে শনিবাৰে মানে যাম চাগে।
অ' বতৰতো ঠাণ্ডা নেপেলাবগে চাগে আমি গুৱাহাটীলৈও তোৱা কথা আছে নহয়।
উম
এতিয়া তোমাৰ গুৱাহাটীলৈ যাওঁতে সেই ৰ'দতে যাব লাগিব।
বহুত ধুনীয়া বতাহ মাৰিছে।
অ' বহুত ধুনীয়া একদম শান্তি ভৰা হেৰি বতাহ।
উম
আ কামা খ থ নেকি।
এইফালে দিয়া নাছিলে ঘপকে জাষ্ট।
ত এই ঘপকে অথননিলৈকে ৰ'দ দি আছিলে দিনত
অ
তাৰাপা এতিয়া তোমাৰ ৰাতি বতাহ মাৰিছে অ
কাৰেণ্টো কাট খাইছে আকৌ বতাহতোও আহিছে
অঁ সেইয়াই আৰু উম বাকী তোমালোকৰ ঘৰত থিক কে আছে চাগে চক খবৰে উম মাহঁতৰ ভালেই মই তোমাক কথা এটা সুধিম সুধিম বুলি পাহৰি আছো
আহ সোধাচোন
এই যে মোবাইল ফোন বিলাক যে ওলালে শুনিছানে তুমি
বতাহ বহুত দিছে ওপৰত কিবা কিবি ভাগি পৰিব যে অকণমান কমিলে যাম বাৰু
অ না মোৰ কথাটো শুনি লোৱা নেকি
কোৱা একো নহা বাহিৰত থলৈ ভাল লাগ আহ
মোবাইল ফোন বিলাকে মানুহৰ সুবিধা কৰিছে নে অসুবিধা কৰিছে বাৰু তুমি কি ভাবা
সুবিধাও কৰিছে অসুবিধাও কৰিছে
অ
দুইটাই আছে তুমি যোনটো তুমি সুবিধা বিচাৰিলে সুবিধা পাবা
অসুবিধা বিচাৰিলে অসুবিধা নিজে নিজে আহিব সেইটোয়ে আমি নিজে মানে তোমাৰ কথাখিনতি কেনেকে লওঁ তাৰ ওপৰত নিৰ্ভৰ কৰে
উম ইয়াত মানে পুৰা ডাঙৰ বতাহ হও
হয় নি আমায়াতো পুৰা ধুনীয়াকে মাৰি আছে আগফালে বহি আছো চব
ইয়াত ধুনীয়াকে নহয় টিং উৰাই আ নিছে কি বুলি ভাবিছা
তোমাৰ বতাহ ধুমুহা আমাৰ ইয়াত আকৌ বতাহ
বাহেটো অলপ ভালিছে
তই সোমাই থাককা এই ৰাতি বিয়লি কথা যে বাহিৰতে নাযাবা
ন গৰমৰ কাৰণে ভাল লাগিছে
গৰমৰ কাৰণে ভাল লাগিলেও আকৌ এই বতাহ ধুমুহাটো আহিলে বাহিৰত থাকিব নালাগে আচলতে ভিতৰত থাকিব লাগে
উম উম যি গৰম উঠিছিলে নহয় অকমান আগত অ য
লাগিলে বিচনীয়ে বিচি বিচি সোমাই থাককা ভিতৰতে এই খিকি চেকিবিলাক মাৰিহে দিয়া নহলে ভাঙি বহে
উম মাইলো মাইলো কি কি আজি
তাৰপা সোনকালে ভাত পানী বনাই পেলাই খোৱা আৰু কাৰেণ্টৰ সেয়াহে কাৰেণ্টটো আহিলে ভাতটো বনাবা
হা
কাৰেণ্টটো আহিলে বোলো ভাতটো বনাই খাই পেলাই শই থাকিবা
উম উম উম কাৰেণ্ আজি আহিব নাই আশা কম ইয়াত যিটো ৰূপত আহিছে নহয়
অঁ
মানে নোকজ বিলাক অৱস্থাবিলাক বেলেগ
অ অ ম
তমিয়ে কেলে ভুকিছে? টিং পেলাই দিছে গম পোৱা নাই?
অ',
তমিয়ে কেলে ভুকিছে?
হেৰি যে এইটো কি বুলি কয় আমাৰ কুকুৰটোয়ে ভুকী আছে মানে হেৰি হ'ল
হুম,
এ এফালে আমাৰ বৰ্তাহ গ'ল বৰ্তাক দেখি পেলাইহে ভুকিছে।
অ', অ',
কুকুৰনো কাম কি আৰু?
কুকুৰৰ তাকেহে
সি গৌৰিমাক মানে লগ পোৱাৰ পাছত একদম পগলা নিচিনা হৈ গৈছে নেকি?
অ', অ', সেই শব্দবিলাক এনেকে নকলে ভাল আৰু।
অ', অ',
গৌৰীমাক লগ পোৱা পিছত পগলা হৈ গৈছে নেকি? হয় কথাটো বাৰু হলেও মাজে মাজে হ'লেও মানে তোমাৰ নক'লে তোমাৰ ভাল আৰু দুই মিনিটৰ কাৰণে আমি ভালকে কথা পতাতো মই ভাল বুলি ভাবো, এতিয়া কোৱাচোন খেতি পথাৰ দিন কেনেকুৱা চলিছে?
খেতি মানে কি কবা পানীতটো পানী হ'ল আকৌ এতিয়া পানী শুকাই গ'ল ৰুপ মানে মাটি চাতি ৰুবই পৰা নাই।
ৰুবই পৰা নাই অ, তোমালোকত ধনি মই ভন্টিলৈ ফোন কৰিছিলো কৈছে চাৰি বিঘা মান ৰুলে আৰু চাৰি বিঘামান ৰুবলৈ আছে বুলি আমাৰ আকৌ মাটি বোকাই দিয়া মানে বোকা দিবহে তাৰ পিছত আমাৰ এই ঘৰৰে ছোৱালী কেইজনীকে নমাই দিম বুলি ভাবি থৈছো।
অ', ঘৰৰ ছোৱালী কেইজনী, ভালে ঘৰতে খেতি হৈ যাব তেতিয়া। আমাৰ আকৌ সৰ নহয় খেতি আমাৰ আকৌ আধি খেতি নকৰে জানো।
অ', হয় কথাটো বাৰু। অ', অ', ভালেই, দহ খিনি আছে
দহ খিনি আছে মানে বামো আছে হলেও
এবাৰ আকৌ কথা এটা মন কৰিছ নে হেল্ল' এ হেৰি জুকটো নাই পথাৰত
অ', জানো বাৰু পথাৰলৈ নাই যোৱা।
অ', মই সেইদিনা এই দেউেতাক সুধোঁতে গম পালো পথাৰত জুকটো ওলোৱা নাই বোলে। এইবাৰ আকৌ মাছৰ সংখ্যাটো কম।
মোৰ বাৰু জুকলে বহুত ভয় লাগে দেই।
ভয় লাগে নে? মোৰ ইমানটা ভয় নালাগে লিক লিকাই থাকে যে। দেখিয়ে কিবা এটা মৰম লাগি যায়।
মৰম হে লাগে নি?
মৰম হে লাগে অ',
মোৰ বহুত ভয় লাগে পানীত